শুনিছ?
অ', ভাল খবৰ তোমাৰ?
অ', অ', কোৱাচোন?
এ, তাকে ভাবিলোঁ আজি নদী সংৰক্ষণৰ বিষয়ে অলপমান কথা পাতো নেকি?
অ', অ', মইয়ে ভাবিয়ে আছিলো ৰ'বা।
অ', এনে ধৰা অ', নদীতটো জানাই দিয়চোন আমাৰ জীৱনৰ এক অমূল্য সম্পদ হৈ পৰিছে। পানী, কৃষি, মীন পালন যাতায়াত আদি বহু ক্ষেত্ৰত, অ', নদীৰ গুৰুত্ব অপৰিসীম।
ঠিক কৈছা তুমি, নদী নাথাকিলে মানুহৰ জীৱন বহুতো কষ্টকৰ হৈ পৰিলেহেতেন কিন্তু আজিকালি নদীসমূহ বিভিন্ন সমস্যাৰ সন্মুখীন খীন হৈছে, যেনেকে নদেন নদী নহয় নদীবোৰ অপৰিষ্কাৰ হৈ গৈছে, বহুতে তাতে গৈ জাবৰ-জোথৰ পেলাই। এনেকৈ নদীবোৰ নষ্ট হৈ পৰিছে পানী বিশুদ্ধ হৈ গৈছে ন'?
হয়, তুমি ঠিক কথাই কৈছা। অ', তুমি এইমাত্ৰ ক'লা যেনেকে নদীবোৰ বিভিন্ন ধৰণৰ সমস্যয়াৰ মুখামুখি হৈছে। তাৰে মই ভাবো এ একমাত্ৰ মূল কাৰণ হৈছে আমাৰ মানুহেই। কাৰণ ধৰা নদী প্ৰদূষণ কাৰ দ্বাৰা হয়, আৰু মানুহৰ দ্বাৰাইতো হয়, আমি মানুহেই আহ নদীত জাবৰ-জোথৰ পেলাওঁ, বা ক'ল কাৰখানাত ক'ল কাৰখানাৰ বৈ যোৱা প্লাষ্টিক নলা-নৰ্দমা পানী আদি নদীত সেনেকে পেলোৱা হয় তাৰ, তাৰ ফলত নদীটো পানী নদীৰ পানী দূষিত হৈ যায়। আৰু লগতে নদীৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু ধৰা মানুহে যেনেকে প্লাষ্টিক সমূহ নদীত পেলোৱাৰ লগতে এ, নদীৰ বুকুটো ভৰি আহি ভৰি আহি এই বিলাক আহ ভৰি আহে। যাৰ কাৰণে অ', সামান্য বৰষুণ দিলেই অহ, নদীৰ পানী-নলা নৰ্দমাত পৰি বানপানীৰ সৃষ্টি হয়। ইয়াৰ ওপৰত তুমি কি ক'বা কি ভাবা?
ঠিকে কৈছা। নদীৰ নদীৰ পাৰত গছ-গছনি কটা। বালিচৰা বোৰ খনন আৰু অবৈধ দখলেও নদীৰ ক্ষতি কৰে যেনেকৈ তাতে বহুত টো মানুহ গৈ জাবৰ-জোথৰ পেলাই, বিশুদ্ধ কৰে যেনেকৈ বিশু কৰিলে এতিয়া নদীৰ পানীৰ যোনবোৰ জলজ জীৱন জলজ জলজ জীৱ থাকে, সেইবোৰৰ বি ফ মৃত্যুৰ সন্মুখা হ'ব লাগে যেনেকৈ ডলফিন, মাছ, কাছ আদি এইবোৰৰ মৃত্যু হয় তাৰ ফলত।
হয়, তুমি ঠিক কথাই কৈছা। অ', নদীৰ পানী দূষিত হ'লে বহুত ধৰণৰ জলজ জীৱন বিপদত পৰে কাৰণ আহ, জলজ জীৱন জলজ জীৱৰ আহ পানীয়েই হ'ল প্ৰাণ তেওঁলোকৰ। যাৰ ফলত আ, আমাৰ মানুহৰ আৰু পানী দূষিত হ'লে নদীৰ পানী দূষিত হ'লে আমাৰ ধৰা মানুহৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। দূষিত পানী ব্যৱহাৰ কৰিলে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে যেনে কলেৰা টাইফইদ আৰু আদি বিভিন্ন ধৰণৰ ৰোগৰ ফলত মানুহৰ আহ স্বাস্থ্যৰ ক্ষতি হয় লগতে মানুহ মৃত টো মুখতো পৰিব পাৰে আৰু ইয়াৰ মূল কাৰণ হৈছে পানী প্ৰদূষিত। আৰু অসমৰ আহ আমাৰ অসমৰ বহু কেইখন নদীয়ে এনেধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ আহ উপনদীসমূহকো সংৰক্ষণৰ প্ৰয়োজন হয় যাৰ ফলত আমি মানুহে যথেষ্ট বিভিন্ন ধৰণৰ সমস্যা মুখামুখি হব লগা হয় আৰু এইবিলাকৰ কাৰণে আমি এটা এটা নতুন পদক্ষেপ হাতত লোৱা উচিত তুমি কি কোৱা।
ঠিক কৈতা যেনেকৈ এতিয়া চাবা তুমি গছ কটাৰ ফলততো মাটিৰ ক্ষয় হয় ক্ষয় হয় বি ঠিপাই পায় আৰু বান বানে অধিক ক্ষতি কৰে যেনেকৈ মাট টি খহায় মা মাটি খহাই নদীবোৰ দূষিত হৈ যায়। বনাঞ্চল সংৰক্ষণ কৰিলে নদীৰ স্বাভাৱিক পৰিৱেশৰ তাৰ বাবে পৰিৱেশৰ ৰক্ষা হয় নদী সংৰ ক্ষণ বাবে আমি কি ব্যৱস্থা ল'ব পাৰো তুমি অলপ ক'বানে।
হয় হয় আ তুমি ঠিক কথাই ক'লা যে বনাঞ্চলৰ অ বনাঞ্চল সংৰক্ষণ কৰিলে নদীৰ স্বাভাৱিক পৰিৱেশ মানে ৰ ক্ষা নহয় কাৰণ আহ নদীৰ পাৰত আৰু যি বিশেষকে যিমান পাৰো গছ গছনি এ মানুহে কাটি থাকে এইবিলাকো আৰু এটা এটা প সমস্যাৰ সন্মুখীন দিয়েচোন। আৰু নদী সংৰক্ষনৰৰ বাবে ধৰা আমি আহ নদীত আৱৰ্জনা বা প্লাষ্টিক পেলাব নালাগে। সকলোকে এই বিষয়ে সজাগ কৰিব লাগিব কাৰণ নদীত যদি আৱৰ্জনা বা প্লাষ্টিক আহ পিলোৱা হয় তেনেধৰণে আহ নদি নদীৰ পানী আ প প্ৰদূষিত হৈ যাব আৰু আজিকালি বিভিন্ন আজিকালি বেছিভাগ মানুহে নদীৰ পৰা এনেকে আহ পানী পানী আনি কিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। তাৰকাৰণে আ নদীৰ পানী প্ৰদূষিত যিমান খিনিলৈকে আমি কৰিব নোৱাৰো নকৰাকৈ থাকিব পাৰো সিমান খি লেকে আমাৰ কাৰণে ভাল আৰু আমি আহ যিবিলাক আমি যিমান আৰামদায়কৰ জীৱন আ কটাইছো যেনে লাইট টৰ পোহৰত আছো বা ফেনৰ তলত আছো বা এ চিৰ তলত আছো এইবিলাকৰ কাৰণে কিহৰ প্ৰয়োজন ইলে কাৰেণ্টৰ প্ৰয়োজন বা বৈ বৈদ্যুতৰ প্ৰয়োজন যিবিলাক সৃষ্টি হয় নদীৰ পৰাই যদি নদীয়ে নাথাকে বা নদীক আমি সংৰক্ষণ নকৰো তেনেহলে আমি যিবিলাক আৰামদায়কৰ জীৱন কটাই আছো বা জীৱন জীয়াই আছো সেইবিলাক কো ধৰণৰ আমি নাপামে সেইবিলাক হ সহায় বা নাপ পাম বা কোনো ধৰণৰ এইবিলাক আ জীৱন ক
আহিবা হয় বাৰু নদী সংৰক্ষণে কেৱল পৰিৱেশেই নহয় অৰ্থনৈতিৰো বাবেও উপকাৰী হয়। কৃষি মীন পালন আৰু পৰ্যট পৰ্যটন উদ্যোগ নদীৰ ওপৰত বহু লোক লাখে নি শীল নদীসমূহ সুস্থ থাকিলে কৃষসক কৃষকসকলে যথেষ্ট পানী লাভ কৰে। আৰু মাছমৰীয়া জীৱিকাও হোৰি সুৰিক্ষিত হয়। বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনৰ ফলত নদীৰ ওপৰত প্ৰভাৱ পৰিছে তেনেকৈ আৰু বহুতো গছ গছনি কাট কটাৰ ফলতো নদীৰ নদীৰ হেৰি হৈছে। বিপদ হৈছে যেনেকৈ এতিয়া চালা তুমিয়ে চৰকাৰে এতিয়া দীপৰ বিলৰ গছ বোৰ এতিয়া কাটি ধংস ধংস কৰি পেলালে।
হয়, তুমি ঠিক কথাই কৈছা। আৰু মই ভাবিছোঁ নদী সংৰক্ষনৰৰ বাবে স্কুল, কলেজ আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে বৃদ্ধি কৰিব পাৰি। তেনে ধৰা, আহ বৃদ্ধি কৰা, এইবিলাক আহ বৃদ্ধি কৰিব পাৰি, কাৰণ আহ নদী পৰিস্কাৰ অভিযান আয়োজন কৰিলেহে ভাল ফল পোৱা যাব। যেতিয়া আমি কোনো ধৰণৰ সম, সমস্যাৰ, সমস্যাৰ সন্মুখীন হ'ব পৰা মানে, যদি আমি কোনো ধণৰ ব্যৱস্থা নলওঁ। তেনেহ'লে নদীবিলাক এনেকয়ে দূষিত হৈ, হৈ যায় থাকিব, আৰু লগতে মানুহে, মানুহৰ লগতে নদীবিলাকো বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হবলগীয়া হ'ব, আৰু এই পানী প্ৰদূষিত হ'লে, আহ তাৰ আটাইতকৈ ডাঙৰ, যোনে আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, আমি, আমি মানুহেই হয়। যাৰ ফলত আমিয়ে এই সিদ্ধ্ত লব লাগিব, বা আমিয়ে সচেতন নাগৰিক হিচাপে আগবঢ়ি যাব লাগিব ন নদীৰ, নদীখন সংৰক্ষণ কৰাৰ ফালে, তুমি কি ভাবা?
মইয়ু এয় ভাবো, যেনেকৈ এতিয়া চোৱা, নদীৰ পাৰত এ অধিক গছ গছ-গছনি ৰোপন কৰিলে বহু সমস্যা সমাধান হ'ব পাৰে। জনসাধাৰণৰ সহযোগিতাৰ অবিহনে নদী সংৰক্ষণ সফল হ'ব নোৱাৰে, হয় নে, এনেকুৱা বহুতো কথা আহিপৰে।
হয়, অ', তুমি ঠিক কথাই কৈছা, আৰু মই ভাবো অকল আমি ধৰা চৰকাৰখনেও ইয়াত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু চৰকাৰে কঠোৰৰান প্ৰয়োগ কৰি নদীত দু, নদী দুখন নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু চৰকাৰৰ যি নীতি নিয়ম দিয়ে, সেই এইবিলাক আমি মানি চলিব লাগিব, তেতিয়াহে যদি আমি এইবিলাক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰোঁ। আহ চৰকাৰে বিভিন্ন ধৰণৰ নীতি নিয়ম বলবৎ কৰিব লাগে, যে আহ নদীৰ পাৰত জাৱৰ জোথাৰ পেলাব নালাগে, যাৰ যাৰ ফলত জৰিমনা ভৰিব লাগিব, বা যা, যাক কেনেকে দেখা যায়, তাৰ সিহঁতে জৰিমনা ভৰিবলৈ গৈ এইবিলাক বিভিন্ন ধৰণৰ নিয়ম নীতি চৰকাৰে কঠোৰ নিয়ম নীতি প্ৰদান কৰিব লাগে। যাৰ ফলত নদীৰ লগতে আমি মানুহ, মানুহ বিলাকো অ', সুস্থ জীৱন যাপন জীয়াই থাকিব পাৰিম। আৰু অকল চ, চৰকাৰে জানো পদক্ষেপটো ললে সম্ভৱ হ'ব। কাৰণ অ', অকল চৰকাৰে আমাৰ সাধাৰণ জনসাধাৰণৰ সাধাৰণ জনতাৰ সহায়ৰ বাহিৰে কোনো ধৰনৰ কাম আহ আগবঢ়াই যোৱাতো কোন ধণৰ সম্ভৱ কথা নহয় দিয়াচোন, সেইকাৰণে আমি চৰকাৰৰ লগতে আমি সাধাৰণ জন তয়ও অ', চৰকাৰ সহযোগ কৰিব লাগিব, বা যোগদান দিব লাগিব, অকল চৰকাৰখনে কৰি থাকিলেই নহব। যে অকল চৰকাৰ খনে কৰি থাকিলে, এইবিলাক কামত কোনো ধৰণৰ সফল নহয়, সমাজ বা আমাৰ সাধাৰণ জনতাই সহযোগ কৰি আগবাঢ়ি গ'লে হে সকলোৱ একলগ হৈ আগবাঢি গলে হে সেইবিলাক নদী বা আমাৰ মানুহৰ জীৱন জাপন সুস্থকৰ, আহ জীৱন-যাপন জীয়াই থাকিব পাৰিম।
হয়, যেনেকৈ এতিয়া চাবা নদী আমাৰ, ঠিকে মইয়ো এতিয়া ভাবো তুমি কলা জিটো। নদী আমাৰ মাতৃ দৰে হয়, ই আমাক পানী, খাদ্যয় আৰু জীৱন দিয়ে যে। আমি পানী, পানী খাই থাকিব লাগে, পানী খালে আমাৰ বহুত টো, বেমাৰৰ পৰা আমি সুৰক্ষিত হ'ব পাৰিম, তেনেকৈ। সেয়েহে আমি নদীক সন্মান কৰিব লাগে। অ', দুয়োটাই দিব লাগিব। নদীৰ ওচৰত আমি গৈ জাবৰ জোথৰ পেলাব নালাগে, যেনেকৈ, প্লাষ্টিক প্লাষ্টিক জাবৰ জোথৰ এইবোৰ পেলাব নালাগে, তেতিয়া নদীৰ পানী বিশুতধ নহয়, কিন্তু ইয়াতে বহুতো মানুহবোৰ আছে। যোনে গৈ ঘৰৰ জাবৰ-জোথৰ গৈ নদীৰ পাৰত পেলাই দিয়ে বা নদীত পেলাই দিয়ে তাৰ ফলত নদীৰ বিশু পানী বিশুদ্ধ হৈ গৈছে। তাৰ ফলত জীৱ বহুতো জলজ জীৱ জন্তুৰ মৃত্যু হয়। আমাৰো অক্সিজেনৰ প্ৰভাৱ কমি যায়, এনেকুৱা বহুতটো নানা হেৰি আছে
হয় অ তুমি ঠিক কথাই কৈছা। আৰু বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ফলতো নদীখনৰ ওপৰত আহ যথেষ্ট প্ৰভাৱ পৰিছে। কাৰণ চোৱা কেতিয়াবা জলবায়ু পৰিৱৰ্তনৰ কাৰণে কেতিয়াবা অ অতিবৃষ্টি বা আৰু কেতিয়াবা খৰাঙে এ নদীৰ স্বাভাৱিক প্ৰভাৱ বিঘ্নিত কৰে। যাৰ ফলত কৃষকসকলৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। যেতিয়া যেতিয়া অকল আহ অতিবৃষ্টিয়ে হৈ থাকে নদী প্ৰদূষণৰ ফলত যেতিয়া অকল অতিবৃষ্টি হৈ থাকে, তেনেহ'লে আহ কৃষকসকলৰ মানে খেতিবিলাক খেতি বাৰী বিলাক এনে যায়। মাহ মাহৰ কষ্ট এনে যায় বছৰ বছৰৰ কষ্ট এনে যায়। কেতিয়া একে একে একলেঠাৰীয়ে ধাৰাসাৰে বৰষুণ দি থাকে, বা কেতিয়াবা দুইতিনিমাহ ধৰি খৰাঙৰ আ খৰাং হয়। যাৰ ফলত আমাৰ কৃষকৰ লগতে আমাৰ জীৱনতো বহু যথেস্থ খিনি প্ৰভাব পৰে দিয়াচোন। আৰু এইবিলাক হৈছে নদী প্ৰদূষণৰ কাৰণে, জলবায়ু নদী প্ৰদূষণৰ কাৰণে জলবায়ু হঠাৎ পৰিৱৰ্ত ন হৈ যায় বা কেতিয়াবা অতি গৰম কেতিয়াবা অতি ঠাণ্ডা তাৰ ফলত আহ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু নদীৰ পাৰত অধিক আহ গছ-গছনি ৰোপন কৰিলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তুমি কি ভাবা?
ঠিকে এইটো ঠিকেই কৈছা, যদি আমি আজিও নদীৰ সংৰক্ষন নকৰো ভৱিষ্যত প্ৰজন্মই ইয়াৰ মূল্য দিব নোৱাৰিব। দিব লাগিব, ইয়াৰ মূল্য দিব লাগিব। ভৱিষ্যতত ভৱিষ্যতৰ প্ৰজন্মই এই নদীৰ পানীৰ বিশুদ্ধৰ শুদ্ধ পাব, সু-সুৰক্ষা নহ'ব সুৰক্ষানৰ সেয়েহে এতিয়া সচেতন হৈ পৰে লোৱাটো অতি জৰুৰী। চৰকাৰেও বহুতো গছ-গছনি ৰোপন কৰিব লাগে, তাক কিন্তু এতিয়া টো তাৰ ফলত এনেকুৱা হোৱা নাই। চৰকাৰে টা উলটা কৰি এতিয়া গছ-গছনিবোৰ কাটিহে আছে। গছ-গছনি ৰোপন কৰাৰ ফলত সিহঁতে কাটি কাটি, হয় হয়।
হয়। এই চৰকাৰে ধৰা গছ-গছনি ৰোপন কৰাৰ পৰিৱৰ্তে দীপ বিলৰ এতিয়াত তুমি ঘটনাবিলাক শুনি আছা। বাতৰিত দেখাই পাইছা দীপৰ বিলৰ দীপৰ বিলৰ গছ গছ-গছনি কাটিত ধ্বংস কৰিব ধৰিছে। সেয়ে আৰু আজি ক'বলৈ গ'লে, আমি নদী নদী খনক যিমান খিনি পাৰো সিমান খিনি সংৰক্ষ ক্ষণ কৰি, আহ সংৰক্ষণৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগে-লগতে বাঢ়ি অহা প্ৰজন্মকো নতুন প্ৰজন্মকো ইয়াৰ কিমান খিনি গুৰুত্ব নদী সংৰক্ষণ কৰা সেইবিলাক আমি বুজাই দিব লাগে যাতে নতুন প্ৰজ-প্ৰজন্মও আহ এইবিলাক কামত আগবাঢ়ি আহে, তেতিয়াহে আমাৰ সমাজখন এ এক সুস্থ ৰূপত আগবাঢ়ি যাব।
নাই নাই।
আজি তোমাৰ লগত কথা পাতি মোৰ নদীৰ ওপৰত আহ যথেষ্টখিনি অভিজ্ঞতাও হ'ল। ঠিক আছে আজিলৈ সামৰো তেনেহ'লে ধন্যবাদ।
দিয়া তেনে ধন্যবাদ।